হেল্ল' কোৱা? অ, মই এনে শুই আছো। তুমি?
উম, মইও এনেই।
অ', ভাত পানী খালা, ভাত পানী খালা?
নাই ভাত বনাই বনাবহে। উঠিছোঁ অলপ আগতে। চাহ একাপ খালো।
আতচ্ছা, আতচ্ছা, মই নাই খামহে অলপ পাছত ইমান গৰমত ভাত চাত খাবয়ে মন নাযায়।
অ', কালি ৰাতিও লাইটডাল নাছিলে, শুবই নোৱাৰিলো। ৰাতিটো বাই
অ, আমাৰ বাৰ লাইটডাল আছে, কিন্তু সেই মাজত গুচি গুচি যায়।
উম। বহুত দিগদাৰ হৈছে দেই। সঁচাকে, সেই মইতো দোকান গ'লো। উম, ভালে আছে, তোমাৰ?
হা, হা?
তোমাৰ?
অ, মোৰো ভালেই বাৰু, কিন্তু এই গৰমডালৰ কাৰণে বেয়াও।
হয় নেকি? উলাই যোৱা নাই ক'তো? মানে প্লেনিং কৰা নাই ক'তো যাব?
উম, তোমাৰ মানে ভইচটো অকনমান লাহে লাহে আহিছে।
শুনিছা?
অহ, এতিয়া শুনছো।
উম, মই গৈছো কি কৰিবা, কি কৰা এতিয়া কলেজ চলেজ যোৱা নাই নে কিবা কৰি আছা?
মই কলেজ গৈ আছোঁ।
গৈ আছা?
অ, তুমি?
মই মোৰ নিজৰ হেৰি আছে, বিজনেছ আছে।
অ, অ, কিহৰ বিজনেছ?
ঘৰত এটা দোকান আছে সৰু। আৰু নিজৰ মোৰ মেচিন আছে টেটু বনোৱা।
অ, অ।
পাৰ্লাৰ আছে।
অ।
সেইবোৰে।
অ',।
তেনেকেই চলি আছো আৰু।
অহ। আৰু মই এবাৰ হেৰি টুৱেলভ
অহ মিছা মাৰি চাগে?
মিছামাৰি।
হ মানে পাছ কৰিব এইবাৰ?
এইবাৰ পাছ কৰিম।
আচ্ছা। ক'ত ৰাঙাপাৰা?
হা?
ৰাঙাপাৰা নেকি?
ৰঙাপাৰাত নহয় হেৰি আমাৰ কি কয় গৰুবন্ধা উম,।
হম।
জান নেকি এফিনে।
গৈছো অ,
অ, অ,
তাতে ধঢেৰ পলি আছে চিনাকি ধঢেৰ আছে।
আহ।
চব মিছাৱাৰি মিছাৱাৰ হৈ গৈছে।
হা হা?
চ'ব মিছা মাৰি মিছা মাৰি হৈ গৈছে লগৰবিলাক তাত। ধঢৰ লগৰ পনি
আচ্ছা আচছা অ, ধেৰ লগৰ আছে নেকি তোমাৰ?
উম। কি কয় তুমি কেওত লিখা নেকী?
কেওট নিলিখো মই কেওট। মোৰ কোঁচ ৰাজবংশী।
কেওট কোনে লিখে?
কৱ অ, কেওট লিখো মানে কেৱত নিলি সোমৰে এইটো এনে দিয়া আছে।
কেত লিখো মানে আকৌ কেৱত নিলিখো মানে কি আকৌ।
এ মই তোমাক কেনেকে বুজাম এতিয়া উ এইবাদ দিয়া আমাক বুজাব নোৱাৰো
পাৰ্চনেলি বুজাবা দিয়া বাকী কোৱা ভাত চাত বনালা
ভাত চাত মই কিয় বনাম আৰু বনালে বনাই বনালে জেঠাই
অ বনালে নেকি
আহ
কোনে মায়ে
নাই জেঠাই বনাইছে
আহ কি বনালে বা
তোমালোকৰ আমাৰ জানো কি মানে মই যোৱাই নাই
উম আমাৰ এ গাহৰি আনিব চাগে
অ গাহৰি নেকি
উম বু দনৰ খোৱাই নাই কালি চানডে বুলি নাখালো
অ চানডে নোখোৱা নেকি
হম
চানডেত নোখোৱা নেকি
কি বস্তু ননজ বুজা নাই
মানে চিকেন টিকেন ননভেজ এ নকোৱা নেকি চানডেই দিনাখন অ
সুৰ জাতি যে আমি চব খাওঁ সটো কাৰণে একে সম মাছ মাংস ঘচ আ এইবিলাক মানে ঘাঁ চাহ মানে আৰু সেউজীয়া শাক পাচলিৰ কথা কৈছো একো ন আৰু চব
মাকো ভাবিলো মাকো ভাবিলো বন চন খোৱা নেকি
কি কোৱা তুমি মোক গৰু নাই দিল মানে
নহয় তুমি কৈছা কম আৰু সেইকাৰণে
আহ
বাকী তোমালোকৰ ভাত কোনে বনাব
আমাৰ ভাত মায়ে বনাব এতিয়া
আচ্ছা
গাহৰি কণ মই বনাম তুমি শোৱা নখোৱা গাহৰি
ফেব্ৰ
অ ফেভৰেট নাই
অঁ অকলে অকলে খাইছা ন
হ খোৱা যদি নে কি পেক কৰি থৈ দিম নেকি হোৱাটছএপত পঠাই দিম
আৰু অ পথাইেহ চ
হ
বাকী কে তোমালোক হট কোন কোন আছে
আমাৰ ঘৰত মা দেউতা মই ভাইটি
আহঁ অ
তোমাৰ
আমাৰ জইণ্ট ফেমিলি
অ খুৰা খৰিয়তো থাকেছে
খুৰা খুৰী নহয় বৰ্ত বৰমা জেঠাই
অ, অ, জেঠাইৰ মানে তোমাৰ দেউতাৰ বা?
আহ, আহ।
উম মা
মা পাপা ইয়াত নাথাকে মা পাপা বেংগলত থাকে।
আচ্ছা তুমি ইমানে মা হঁতৰ লগত নাথাকা?
নাথাকো মই ইয়াত থাকো।
ইয়াতে ভাল লাগে নেকি?
আহ।
মাহত ক'ত মিছামাৰি থাকে নে তেজপুৰ থাকে?
নাই মাহত বেংগলত থাকে বেংগলৰ।
আহে নাই তোমাৰ ওচৰত?
আহে, আহে।
উম।
কোৱা আৰু এই গৰম কালত কৰবাত যাবা নেকি?
মই চাগে যাম আবেলি সময়ত অলপ এতিয় গৈছিলো এতিয়া দোকান গৈছিলো মূৰটোত কৰিলে যি গৰম লাগিছে মূডাল জ্বলি যাওঁ জ্বলি যাওঁ হৈ গ'লাকো গুচি আহিলোঁ।
অঁ, অঁ,।
ফাটাই দিছে গৰমে পুৰা।
উম।
উম, তাকে।
কোৱা আৰু?
আহ তুমি নোযোৱা ক'তো?
মই কালি কালিমান তেজপুৰ যাম নেকি।
অ, কাইলৈ?
উম, কালি।
ক'ত টাউনত?
হেৰি এ কি আছিলে ৰবা পাহৰিল নহয় অ, মিলনপুৰ মিলনপুৰ।
আহ মিলনপুৰ আহিবা।
অ।
মিলনপুৰত কোনোবা আছে নি?
অ, মোৰ মানে জেঠাইৰ জীয়েকজনী আছে তাতে যাম।
জেঠাইৰ জীয়েক।
আহ।
জেঠাইৰ জীয়েক নহয় এনে জেঠাইৰ জীয়েক।
কি বুলি কয় মোৰো এই ঘৰ ইয়াতে চাৰিআলি।
অঁ, তোমাৰো তাতে নেকি?
উম।
অ,।
মিলনপুৰ আমাৰ ইয়াত পৰা অলপ দূৰ আছে।
অ, এনে কিমান দোৰমান?
আহ কি ক'ম এতিয়া। ধৰা চল্লিছ মিনিট। তৰ ৰাস্তবিধ ধৰা আৰু।
অঁ, অঁ,।
অ ৰ দ চোৱলিছ মিট লাগে মিলনপুৰ কোনখেতি ষ্টেজটোৰ ওচৰত ন নাম্বৰটোৰ ওচৰত
নামঘৰটো অকণমান যাব লাগে
নাম্বৰটো আগত যাব লাগে এই যে তোমাৰ স্কুল যে পায়
অঁ অঁ
স্কুল
সেইখিনিতে সেইখিনিতে মানে অকনমান যাব লাগে আৰু দুঘৰ তিনি ঘৰ মান
মিলনপুৰত আমাৰো আছে আৰু মানুহ
অ অ তোমালোকৰ কোন আছে
স
অ আচ্ছা যোৱা নে নাই
নাযাওঁ
ক নছো আকৌ
তোমালোক তোমালোক শুনাছোৱালে মানুহ তোমালোকে ঘুৰিবলৈ ভাল পোৱা নিজৰ মানুহৰ ওৰত কিন্তু আমি লৰা মানুহৰ মাৰ হাতত ধৰি থ যাম
ই আমাৰো ভাল নালাগে ঘূৰিব মানে ম আমাৰ ভাগিন তোৰ হেৰি পাতি ভাগিনটোৰ মানে অনবসন পাতিব সেইটো কাৰণে যাওঁ এটাই ভাগি নাছে আৰু লাষ্ট অপসন
ময় যাম তেনেকুৱাক কি ক বা
অ আহিবা আহিবা।
সঁচাক কৈছো কৈ দিবা ঘৰত মই যাম বুলি।
আহিব আহিব।
গিফ্ট এটা লৈ যাম বেবি জংচন চছেট এটা লৈ যাম। পাউদাৰ, চাবোনৰ আৰু ক্ৰ্ৰীমৰ।
আনিবা, আনিবা তুমি নানিলেও হ'ব দিয়া।
কিয়।
এনে আহিলেই হ'ল খালি।
মই কি স্পেচিয়েল গষ্ট নেকি নিিলম যে?
এই আমাৰো লাইটডাইল গুচি গ'ল ইমান গৰম লাগিছে।
আকৌ গ'ল নেকি?
অ' লাইটাই লাই অহা যোৱা অহাত লাগি থাকে।
ফেনখন তলৰফালৰ পৰা শুকি থকা তেিলে ঘূৰি থাকিব।
ফুকিয়ে আছো ৰব নুঘূৰে নহয় ফেনখন।
বাৰী দালি ঘূৰাই থাকা।
বাহি ঘূৰাব লাগিব এতিয়া।
নিচিনা দুখীয়া মানুহৰ এইটোৱে প্ৰব্লেম অ ইনভাৰ্টাৰ নাই ন।
লাইট ডালৰ একে এটিটিউডে বেছি। নাই নাই তোমাৰ কৰ আছে?
নাই বেছি দিলো লহোৱা নাই।
অ'। দিয়া হ'ব বহুত গৰম লাগিছে।
ঠিক আছে দিয়া তুমি যোৱা অলপ ৰেষ্ট কৰা।
অ'।
পিছত কথা পাতিম ন।
হবনে?
অ' অ' কটা।
উম, ঠিক আছে দিয়া, বাই বাই।